হেল্ল'
হেল্ল'
জ্যোতিষ মান আছ জ্যোতিষ্মান ভালে আছ ভালে আছ
হয়', ধুনু ভালে আছে, তোমাৰ ভালনে?
ভাল, আজি অলপ মোবাইল- ফোনৰ বিষয়ে আলোচনা কৰোঁ নেকি?
তোমাৰ মাতটো ভালকে আহা নাই, হেল্ল',
তোমাৰ লগত মোবাইল ফোনৰ বিষয়ে অলপ আলোচনা কৰোঁ নেকি, হেল্ল',
তুমি এক মিনিট ৰবা হা',
উম',
হেল্ল', হেল্ল',
হেল্ল, ' ৰাহুল,
ভালে আছা নে তুমি?
হয় ', মই ভালে আছো। তোমাৰ- তোমাৰ কোৱা?
মোৰ ভালে ৰবা, আজি অলপ মোবাইল ফোনৰ বিষয়ে আলোচনা কৰো নেকি?
হয়-হয় নিশ্চয়, খুব ভাল বিষয়, আজিৰ যুগত মোবাইল ফোন অবিহনে জীৱন কল্পনা কৰাটো কঠিন।
একেবাৰেই ঠিক আগতে মানুহে যোগাযোগৰ বাবে চিঠি বা লেণ্ডলাইন ফোন ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া সকলো কামতেই মোবাইলৰ জৰিয়তে হয়।
অ', হয়, হয় ', এতিয়া আমি, কোনো ঠাইৰ মানুহৰ লগত মুহুৰ্ততে কথা পাতিব পাৰো।
ভিডিঅ' কলৰ সুবিধাও, দূৰত থকা আত্মীয় স্বজনকো ওচৰলৈ আনিছে।
ঠিকেই কৈছা, ঠিকেই কৈছা বিশেষকৈ মহামাৰীৰ সময়ত মোবাইল ফোন বহুত উপকাৰী আছিল।
কিন্তু শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব যথেষ্ট বাঢ়িছে।
নিশ্চয় অনলাইন- ক্লাছ, ডিজিটেল লাইব্ৰেৰী, ইউটিউব, শিক্ষামূলক এপ সকলো মোবাইলতে পোৱা যায়।
মই প্ৰায়ে মোবাইল ব্যৱহাৰ কৰি পঢ়াৰ বিষয়ে ভিডিঅ' চাওঁ।
মইয়ো', - মইয়ো তেনেকুৱাই কৰো কঠিন বিষয়বোৰ বুজিবলৈ মোবাইল বহুত -বহুতো সহায়ক।
অ ', মোবাইল ফোনে তথ্য সংগ্ৰহ কৰাটো সহজ কৰি তুলিছে বাৰু।
হয় -হয় ইণ্টাৰনেটৰ জৰিয়তে আমি মুহূৰ্ততে যিকোনো তথ্য বিচাৰি পাব পাৰো।
কিন্তু ইয়াৰ কিছুমান নেতিবাচক দিশো আছে যে',
হয়- হয় সেয়া সত্য বহুতে অতিৰিক্ত সময় মবাইল- মোবাইল অতিৰিক্ত সময় মোবাইলতে ব্যয়াই কৰে, ব্যয় কৰে।
কিন্তু বিশেষকৈ সামাজিক মাধ্যম আৰু অনলাইন গেমত আসক্তি বাঢ়ি গৈছে।
হয় ', ইয়াৰ ফলত পঢ়া- শুনা আৰু অনান্য কবাত মনোযোগ কমি যায়।
অধিক সময় স্ক্ৰিন, চালে চকুৰ সমস্যাও হ'ব পাৰে হয়নে নহয়?
চিকিৎসালয় সীমিত অহ ', চিকিৎসালয় সীমিত সময়ত তোমাৰ মোবাইল ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলেও।
তুমি দিনটোত কিমান সময় মোবাইল ব্যৱহাৰ কৰা বাৰু?
এনেই প্ৰায় তোমাৰ তিনি -চাৰি ঘন্টা মান গোটেই দিনটোৰ ভিতৰত মই তিনি -চাৰি ঘন্টাম মান ব্যৱহাৰ কৰো তাৰ ভিতৰত বেছিভাগ সময় মোৰ মানে পঢ়া -শুনা কামতে যায়।
ময়ো চেষ্টা কৰো অযথা মোবাইল ব্যৱহাৰ নকৰিবলৈ,
অ', এইটো খুব ভাল কথা কিন্তু,
মোবাইল ফোনে ব্যৱহাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আনিছে যি', দেখা পাইছো',
হয় হয় হয় এতিয়া অ তোমাৰ অনলাইন বিপ বিপ ডিজিটেল পেমেণ্ট এইবিলাক ক্ষেত্ৰতো মানে মোবাইল ফোনে ভাল ভে মানে সহায় কৰিছে বহুতো ক্ষেত্ৰত ব্যবহাৰ হয় তোমাক
আজিকালি তোমাৰ এই দোকানসমূহত বা কিবা কিবি ই পি আই গুগল পে ফে আদিৰ জৰিয়তে সহজেন লেন দেন কৰা দেখা পাই আছো
ঠিক কৈছা ঠিক কৈছা কিন্তু অনলাইন তোমাৰ জালিয়াতিৰ পৰা সাৱধানে থাকিব লাগে আৰু
নিশ্চয় অ' টি পি পৰা পাছত আকো জনোৱা উচিত নহয় হয়নে নহয়
হয় হয় তোমাৰ সেইটো সেইটো তুমি একদম সচ কথা সঠিক কথা কৈছা তাৰপৰি তোমাৰ মবাইল ফোনে বিনোদৰ ক্ষেত্ৰতো এক নতুন যুগৰ সূচনা কৰিছো
তোমাৰ গান শুনা চিনেমা চোৱা বা খেলা খেলা সকলো একেটা ডিভাইচতে সম্ভৱ
হয় হয় কিন্তু তোমাৰ বিনোদনৰ নামত অত্যাধিক সময় নষ্ট কৰা উচিত নহয় দিয়াচোন
সম্পূৰ্ণ সহমতই আৰু
হয় মোবাইল ফোনৰ তোমাৰ কেমেৰাবোৰো এতিয়া য উন্নত হৈছে আগতকৈ
হয় ঠিক কৈছা আগতে মানে পৃথক কেমেৰাৰ প্ৰয়োজন হৈছিল কিন্তু এতিয়া মোবাইলেই সেই কাম কৰে আৰু ক'তো যাবলগীয়া নহয় নিজৰ ফোনেৰে আৰু ফটো চটো তুলিব পাৰে
হয় হয় তাকে তোমাৰ ভ্ৰমণৰ সময়ত ফটো আৰু ভিডিঅ' বিলাক তোমাৰ স্মৃতি হিচাপে সংৰক্ষন কৰা ৰাও পাৰি মোবাইল ফোনতে সেইটো এটা সুবিধা তোমাৰ
হয় এতিয়া গুগল মেপছৰ দৰে এপসমূহ যাত্ৰা সহজ কৰি তুলিছে গম পোৱা নাই
হয় হয় তোমাৰ এ গুগল মেপে এই ক্ষেত্ৰত যথেষ্ট স হৈ কৰিছে তাৰপৰি তোমাৰ মোবাইল ফোনে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো সহায় কৰিছে জানানে
উম মোবাইল ফোনে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো সহায় কৰিছে
ঠিক ঠিক তাকে তাকে ক'লো তোমাৰ এতিয়া ডাক্তৰৰ লগত অনলন অনলাইন পৰামৰ্শ লব পাৰি
জৰুৰী অৱস্থাত এম্বুলেন্স বা আৰক্ষীকো সহজে যোগাযোগ কৰিব পাৰে
হয় হয় এইবোৰ মোবাইল ফোনৰ ডাঙৰ সুবিধা
কিন্তু শিশুসকলৰ ক্ষেত্ৰত অভিভাৱকে মোবাইল ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।
নিশ্চয় নিশ্চয় আজিকালি তোমাৰ দেখা পোৱা যায় অধিক। কম বয়সত নি্পবত নিৰ্ভৰ লোৱা। টো ভাল নহয়, যিটো আজিকালি প্ৰায়ে মানে আমি দেখিবলৈ পাও।
উম' মোবাইল ব্যৱহাৰৰ সময়ত ব্যক্তিগত তথ্যৰ সুৰক্ষাও অতি গুৰুত্বপূৰ্ণ।
হয়-হয়, তোমাৰ শক্তিসালী পাছপাৰ্ট আৰু দুটাস্তৰৰ সুৰক্ষা ব্যৱহাৰ কৰা উচিত।
আচ্ছা, জতিষ্মান তুমি কি ভাবা, ভৱিষ্যতে মোবাইল ফোন আৰু উন্নত হব নেকি?
হয়, ৰাহুল নিশ্চয় তোমাৰ কৃতিম বুদ্ধিমত্তা আৰু নতুন প্ৰযুক্তিৰ সংযোজনে মোবাইল ফোন, অধিক শক্তিশালী কৰি তুলিম বুলি মই ভাবো।
তেতিয়া, হয়তো বহু কাম সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে কৰিব পাৰিম বুলি ভাবিছোঁ।
হয়-হয়, সেয়া সম্ভৱ তোমাৰ প্ৰযুক্তি যিহেতু, দিনক দিনে তোমাৰ আগবাঢ়ি গৈ আছে।
শেষত মই ক'ব বিচাৰোঁ যে, মোবাইল ফোনৰ সঠিক ব্যৱহাৰে জীৱনত সহজ আৰু উন্নত কৰিব পাৰে।
হয়-হয়, আৰু তোমাৰ এ অন্যহাতে তোমাৰ অপব্যৱহাৰে বিভিন্ন সমস্যাৰ সৃষ্টিও কৰিবও পাৰে।
সেয়েহে, আমি সকলো সময়ত সচেতনভাৱে মোবাইল ব্যৱহাৰ কৰাটো উচিত।
একেবাৰে ঠিক কথা কৈছো।
হুম এতিয়া চোৱা আজিকালি কিছুমান অভিভাৱকে, সৰু-সৰু, ল'ৰা-ছোৱালীক মোবাইল ফোন কিনি দিয়ে আৰু সিহঁতে, ইমানে বেছি মোবাইলটো ব্যৱহাৰ কৰে ন মানে সিহঁতৰ মানে হেৰি হৈ যায়, পঢ়া শুনাত মনে নাযায়।
হয়-হয় ঠিক কৈছা। তুমি অ' আজিকালি আ' আগৰ দিনত আ' আমিবোৰ যেতিয়া সৰু আছিলো। যে আমি তোমাৰ যিবোৰ তোমাৰ-তোমাৰ বাহিৰা খেল যিবোৰ আছে। যেনে ক্ৰিকেট, যিবোৰ তোমাৰ শৰীৰ উন্নত হয়, শৰীৰক সুস্থ কৰি তোলে আৰু মানসিক দিশত মানে উন্নত কৰিলে, সেইবোৰ খেলা আ' বেছিকে খেলিছিলো কিন্তু আজিৰ দিনত দেখা পোৱা যায় যে, সৰু-সৰু ল'ৰা-ছোৱালীবোৰে তোমাৰ মোবাইল ফোনৰ প্ৰতি বেছি আকৰ্ষণ মানে, বেচি আগ্ৰহ সিহঁতৰ বেছি আ' আকৰ্ষণীয় মোবাইল ফোনৰ প্ৰতি ত মই ভাবো, এইটো এটা মোবাইল ফোনৰ তোমাৰ আ' এটা আ' উল্লেখযোগত দি বুলি ক'ব লাগিব। মানে তোমাৰ এইটো মানে এটা, অ এটা মানে মোবাইল ফোনৰ অপব্যৱহাৰ বুলি মই কম।
ঠিক কৈছা, মানে মই এইটো কোৱা নাই যে মোবাইল ব্যৱহাৰ কৰিব নালাগে। কৰিব লাগে পঢ়াতো মনোযোগ দিব লাগে। খেল-খেলাত, খেল-ধেমালিবোৰ কৰিব লাগে। মোবাইলতটো চাব লাগে কিন্তু নিৰ্দিষ্ট সময় এটা থাকে চোৱাৰ।
ঠিক কৈছা, তুমি ঠিক কৈছা, আ' হয়তো সময় বান্ধি দিলে সকলো বস্তুৰ শত ব্যৱহাৰ কৰিব পৰা যায় বুলি মই ভাবো।
হয়।
তাকে,
উম আৰু মোবাইলটো এনেকুৱা বস্তু সবতে সহায়ও কৰে বা ইয়াৰ ইতিবাচক হেৰিও আছে, নেতিবাচকো আছে।
হয়-হয়, আজিৰ দিনত তোমাৰ মোবাইল ফোনটো হৈছে এটা উল্লেখ-উল্লেখযোগ্য অংশ। মই এটা কবলৈ গলে। তোমাৰ উল্লেখযোগ্য অংশটো ই আমাৰ এটা বন্ধু, যিয়ে আমাক তোমাৰ আ' সকলো ধৰণৰ আমাৰ কিবা-কিবি উন্ন সকলো ধৰণৰ যিবোৰ থাকে উন্নত সেইবোৰ সকলো ধৰণৰ আপডেটবোৰ মই দিয়া বুলি মই ভাবো। ই আমাৰ উল্লেখযোগ্য অংগ বুলি মই ভাবো, তুমি কি ভাবা, তুমি একেভাবা মানে?
একেই ভাবো কিন্তু আজিলৈ এইখিনিতে সমাপ্ত ৰাখিলো।
ঠিক আছে দিয়া। মোৰো বহুত ভাল লাগিলে বাকী ধন্যবাদ।
ঠিক আছে।